অ।
আছো এনেই মানে শুই আছিলো অলপমান গৰম দিছে তাকে ওলাই আহিছো বাটলৈ অলপ।
অ হয় নেকি।
উম।
অ তাকে। খোৱা বোৱা হ'ল আৰু মই তোমাৰ এয়া। আজি আগফালে কাম এটা প আগফালে নহয় পিছফালে কাম এটা কৰিব গৈছিলো আমাৰ মানে। পিছফালে এইবাৰ চবেই মৰা পাতৰ খেতি কৰিছে বুজিছানে।
অ অ।
তাকো কি কৰিছে গোটেই মিয়া মানুহ হোপা আনি পেলাই সেয়া খেতি খোপা কৰিছে। আমাৰো আছিলে দুবিঘা মাটি তাৰপিছত আমি মানে। কি হ'ল সেই মাটি দুবিঘা আমি বোলো নিজে কৰো ৰবা।
হয় হয়।
আমি নিজে কৰিবলৈ ললো লৈ পেলাইটো চিকুনাই দিলে মাজতে। কিন্তু এতিয়া মানে ওখ হৈছে ও। খ মানে আমাৰ ডিঙি সমান পালেহি আৰু তাকে সেই যি। অলপ দুইছে সেই হৈছে তাকে চাবলে গলো উঠনী। বেয়া হোৱা নাই বাৰু মোটামুটি ইমান। অলপ মানে এক কিলোমিটাৰ দূৰ হ'ব আৰু পিছফালে আও। দূৰ নহয় তাৰপিছতে গলো গৈ পেলাই কাটিব। এতিয়া হোৱা নাই এই তোমাৰ জেঠৰ মাহ এইটো আহাৰৰ মাহ হয়নে আহাৰৰ লাষ্ট। বা শাউনৰ ফাতে হ'ব নেকি? এতিয়া নহ'ব। হেৰি হৈছেহে আমাৰ ডিঙি গুৰি পাইছেগেহে হয়। আৰু এক দেৰ মাহ লাগি যাব আও। হেল্ল' হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনি চানে! হেল্ল'। হেল্ল'। অ এতিয়া শুনিছো নেটৱৰ্কৰ প্ৰব্লেম দিছে নেকি ন। হ'ব পাৰে অ এনে ক। টা নাযায় বাৰু নেটৱৰ্কতটোহে প্ৰব্লেম দিছে তাছতে তালৈ গ'লো আগবেলা। পছতে আহি পেলাই ঘৰত ভাত পানী খাই কৰি লৈ আও। কৰিলো তোমাৰ এতিয়া। তাত আজি আজি মাছ পৰতি মাছ আনিছিলে বেপাৰি এটাই। তাকে অকমান ৰ'দ। ঔ টেঙা দি কঁঠাল গ দি পেলাই তৰকাৰী বনালো ৰবা। তাৰপিছত এতিয়া মানে কি হ'ল উখোৱা চাউলৰ ভাত খোৱা নে নোখোৱা তোমালোকে
খাওঁ আমাৰ এপিনেতো উখোৱা চাউলৰ বেছি চলে
অ আমাৰ তেনেকে কি হয়? ওখোৱা আমি ঘৰত তেনেকে নকৰো বেলেগে কৰে ভন্তিজনীয়েহে কৰে আমি সলাই কৰি আনো আৰু
হয় ঘৰত নকৰে নেকি?
ঘৰত নকওঁ, এই তোমাৰ মানে বিশেষকে চোতাল- তোতাল নাই মেলিবলে জেগা নাই যে সেইকাৰণে মানে আমি হেৰি
হয়।
মেলিবলে জেগা নাই যে, সেইকাৰণে ভণ্টিজনীয়ে কৰে তাইপৰা চাউল দছ কেজি সলাই আনিছিলোঁ। আনি পেলাই বিহু সময়ত বেমাৰ হল, বেমাৰ হোৱাৰ পাছত তোমাৰ জলপান খুন্দিব নেপালোঁ। তেনেকেই থাকিলে, আজি সেই তাকে চাৰি কেজি মান ধুই পেলাই মই কৰা়ই গুৰি খুন্দিম মানে মিক্সিতে। তাকে ভাজি আছোঁ, ঢেক কি মানে আছে আমাৰ ঘৰত নাই শিপাই মানুহ ৰাস্তা মেইন ৰাস্তা শিপাই যাবগৈ লাগিব। মানুহ ঘতহে যাওঁ, এই এতিয়া গৰমতনো কি ঢেকি ফোন মাইবাগে। অ গৰম। সেইকাৰণে মানে ভাজি থওঁ, আজৰি বিজৰি হৈ সন্ধিয়া নীৰৱে মিক্সিত মাৰি দিম আও। কথা সেখাওঁ হয়, সেই তাকে লাগি আছোঁ ৰবা। তাৰপাছত তোমালোকৰ ছোৱালী বন্ধ- চন্ধ দিলে? পোৱালজনীয়ে গৰমতে কি কৰিছে তাইও গৰম লাগিছে যে।
অ কত ফুৰিব যাম বুলি কৈছে?
ফুৰিবলে যাম বুলি কৈছিলো, মানে হেৰি হ'ল তাই হোমৱৰ্ক অলপ দিছে সেইখিনি কৰাই লওঁ। তাৰমানে ফুৰি চাকি অহাৰ পিছত আমি মানে যাম, কিন্ত মিটিৰৰ ঘৰতো যাম ন, ফুৰি চাকি অহাৰ পিছত ল'ৰা ছোৱালী মানুহ নহয় এলাহ লাগিব।
অ সেইটো কাৰণে আগতে কৰি দিছে।
অ আগতে কৰাই লওঁ, কৰাই লৈ আমি দছ বাৰ তাৰিখ মানে যাম আও, ভাবিছো নহ'লে ঘুই গলে মানে তোমাৰ ফাৰ্ষ্ট টাইম আমি এতিয়া নগাঁও বাইদেউ ঘৰত যাম। তাৰ পা হয়তো আমি কাজি ৰঙা যোৱাৰ কথা আছে গোটেই কেইটা। তেনেকে যাম নেকি ভাবিছোঁ ৰ'বা। নগাঁত তোমাৰ পাথৰি বুলি কয় সেইখিনি এই বাইপাছ বৰঘাট বাইপাছৰ সেই ফালে যাব লাগে। তাৰপাছত সেইফালে যাম গৈ পোৱা নাই ন।
শুন আজিয়ে শুনিছো তোৰ নামটো মই শুনাও নাই।
আঠৈ শুনা নাই এই নগাঁওৰ পৰা বাই বৰঘাট বৰঘাট উৰিয়া গাওঁ এইবিলাক শুনিছা নে নাই।
আজিয়ে শুনছো।
আজি শুনিছা ন, আহিবাচোন আমাৰ এইবিলাক জেগা কি ধুনীয়া, গম পাইছা নাই? এইবিলাক মানে ফ'ৰ লেন হোৱাৰ পিছত যে এই বাইপাছ হল নে, বাইপাছ হ'ল নহয় অ হোৱাতোৱে মানে ৰাস্তা বিলাক বহুত ভাল হ'ল আজিকালি। আমি এতিয়া নগাঁও গ'লে আজিকালি আগতে তোমাৰ পাথৰি গ'লে আমি নগাঁওত নামো, নগাঁৱৰ পৰা টেম্পুত যাওঁ হয় নে? কিন্তু আজিকালি বাইপাছত আমি ডাইৰেক্ট ডিমৌ হৈ বাইপাছতে ফালি গ'ল, এইপিনে তোমাৰ লংকা হোজাই তেজপুৰ সেইপিনে গাড়ী যাবগে পাৰে আও। আমি বৰঘাট, সুবিধা হল সুবিধা হ'ল বৰঘাটত নামি দিওঁ আমি আও পতককে পাই গৈ আৰু। সেনেকুৱা মানে সুবিধা বহুত দিছে বুইছা। সেইটো এটা কথা সেইয়াই। সেইকাৰণে মানে আমি ভাবিছোঁ কাম বনখিনি কৰি আজৰি হৈ য যাম আও। ধান ৰুই আ কি কবা এই পিছত যি এতিয়া পিছৰ দুটা ডবল ৰুইছিলো যে তোমাক কৈছিলো নেকি মাজতে। কঠীয়া তিনিআশিমান কি আছিলে ৰুইছিলো। কৃষ্ণা শুকাই গোটেই কৰকীয়া মাৰিলে বুইছা। উম বৰষুণ নাই অ সেইকেইদিন কেনেকুৱা ৰ'দ দিয়াচোন। ইমান বেয়া লাগিছে গোটেই কঠীয়া জেগা ফাটি ফাটি গৈছে বেয়া লাগিছে।
বন বন গজিবা আকৌ তাত
অহ বনটো গজাতো বা দেই অ আকৌ যেতিয়া বৰষুণ পৰি দিয়ে ন তোমাৰ ধান খিনি নহব বন খিনিহে জপ জপকে গজিব চিকুনা ব লাগিব। মই বনটো চিকুনাম ধান যোৱা বাৰ ৰয়েগে নে নৰয়গে মানে ৰুই দিয়া পিছদিনাখনৰ পৰা তোমাৰ ৰ'দেই ৰ'দ।
হয় আমাৰ ইপিনে আকৌ মানে মেচিন লগাই পিনে ৰুইছে বৰষুণ নাই যে।
অহ
এ মটৰ
অহ মেচিনৰ অ ভাল হয় নেকি তেওঁলোকে আগতে চাগে সেটো সুবিধা আছেই মেচিন
অহ মেচিনৰ মানে এতিয়া আমাৰ মানে এপেনে সেই খেতিটো কৰে যে মেচিনৰ খেতিটো কৰে যে। কৰাৰ পিছত আকৌ এইটো খেতি কৰিব লগা হয় ন। তাৰ পিছত মেচিনটো তাতে মটৰো তাতে থৈ দিয়া আৰু।
অহ
আকৌ মানে লগাই দিয়ে এতিয়া বৰষুণ নপৰ নপৰিলেতো সেইটো পানী কে দিব লগা হয়।
অহ তেনেহলে ভালেই হ'ল আও উপাই নাই মানুহটোৱে খেতি কৰি খাবই লাগিব। হয় নে নহয় বাও।
হয় বৰষুণটো এতিয়া কেনেকুৱা কৰি আছে। কিছুমান মানুহে এইটো এতিয়ালৈ লগাবই পৰা নাই। হয়। এতিয়াতো লগাব লাগিছিলে এই এইকেইদিনতে
এতিয়া আমাৰ মানুহ লাগে খেতিটোকে নকৰিলে কিনো কৰিব হয়নে নহয় বাও।
হয়।
চাকৰি কৰা মানুহ বিলাক বেলেগ কথা আৰু উম চাকৰি কোৱা বিলাকে এতিয়া খাবৈ যা মাহত আও চিন্তা নাই। এতিয়া খেতিয়ক খিনতো ক অ আমাৰ মধ্য শ্ৰেণীৰ মানুহ খিনিয়েটো পাবই লাগিব দিয়াচোন অহ দিয়া বৰ ডাঙৰ সমস্যা হ'ল।
আপোনালোকে কিমানা আমাৰ মানে ৰুইছে বাৰু
এই মেচিনা খেতিৰ পানীয়ে ৰুইছে ন
অহ তেনেকে ৰুইছে আৰু মানে নিজৰ মেচিন নহলে মানে প মানে দিগাৰ হয় মানে কি বুলি কয় অহ আকৌ সিহঁতৰ পইচা দিব লাগে দুহেজাৰকে লয় আমাৰ ইয়াত।
বিঘা বিঘা নহয় তোমালোক খেতি উঠালৈকে ল'ব চাগে।
অহ তেনেকে লৈ চাগে।
তাৰমানে এবিঘা মাটিত চাগে যিমান পানী দিয়া মেচিনক ভাড়া চাগে তেওঁলোকে খেতি হোৱা লৈকে চাগে তেওঁলোকে দুহোজাৰ টকা লয়। উপায় নাই তেনেকে হলেও কৰিব লাগিব হয়। উপায় নাই নহয় এতিয়া মানুহৰ চলিবলৈ উপায় নাই কি কৰিব ৰুবই লাগিব। এতিয়া পইচা কেইটা মুখলৈ চাই থাকিলে হব জানো ন।
উম হয় হয় তোমালোকৰ কিমান মান কৰিছা?
আমাৰ মানে তিনি বিঘা মাটিতহে ৰুব পাৰিলো মাটি বেছি নাই নহয় পাঁচ বিঘাহে মাটি আমাৰ। তাই তিনি বিঘা এটা ৰুলে আৰু দুবিঘা মাটি এতিয়া পৰি আছে আও। এতিয়া ৰুব পাওঁ নে নোৱাৰে পানী নাই। পানী নাই তাকে দেখিছোঁ কিছুমান মানুহৰ বানপানী এনেক- বা হেৰি লগাইছে বেয়া লাগে দেখি।
আমাৰ ইপিনে পানী নাই আমাৰতো মামাহঁতৰ পিনে কুতলি চাইদে যে সেইটো চাইডে পানী হয় অ সেইপিনে টো পানী মানে কি বুলি কয় সেইপিনে পানীৰ জাগাৰে ন সেইপিনে পিনে পুতলি
অসু উতলিয় পানী ব হয় পানী জেগাও সেই পিনে অ।
বোলোতো পানী হয়ে তেতে এনেই সে পেনৰ খিনি ধুনীয়াকে ৰুব প। সিৰ মানুহবিলাক এতিয়া পানী আমাৰ এইপিনে পানী ৰাখি ন সেই পেনে পানী হৈছে ন। হেত সেইপিনে ৰুব পাইছে আমাৰ ইপিনে একো পানী নাইকিয়া।
মান এনে বছৰেকত ধান চান বছৰটোলে ঘত দে হৈ যায় নেকি।
অ তেনেকে হৈ যাব বিক্ৰী কৰিবলৈও হৈ যায়। হয় কেতিয়াবা মানে অসুবিধা হ'লেতো। কৰিবতো লাগিব।
হা।
কেতিয়াবা অসুবিধা হ'লে বিক্ৰী কৰিম।
অ লাগিবৈ কাৰণ খেতিনো কৰাই কেলে মানুহে ন সেইটো চলিবলৈকে। কৰে হয় বাকী। হয় দিয়া নহ'ব। সেইটোৱে মানে কি হ'ল খেতি নকৰিলেও বা মানে কি আগতে পাঁচ বিঘা মাটি কৰো আমি। বেছি কৈ মানে ঘৰখন চলিও মানে তোমাৰ। ঘৰত খাবলৈ হয় ন এতিয়া তুমি তিনিবধ। দিয়া মাতি ৰুলো এতিয়া তুমি ঘৰতে খাবা নে বেচিবা নে ঘৰ কিবা এটা বিপদ -আপদ চলিবা কোৱা চোন।
হয় বেছিকে কৰিলেহেটো বিক্ৰী কৰিবও হ'ব আৰু ঘৰত খাবলেও। হয়।
উম এতিয়া। মৰাপাত খিনি কৰিছা ধৰা তাৰ ওপৰত কৰিবলৈ এতিয়া মৰাপাতো তোমাৰ ভাল মাউট তে গ'ল মৰা পাত পেলাওঁতে ইমান নাই হালমাওতে গ'ল প কি বুলি কয় চিকুনাওতে গ'ল। গমপাইছা নে সেইবিলাকেই পিনে খৰচ খৰচ প্ৰতিটো খেতি কৰোতে কষ্ট।
আৰুটো আৰু কি বুলি কয় এইটো হেৰি হাজিৰা লগোৱা মানুহ বিলাকত।
অ আজি কালি এতিয়া হাজিৰা তোমাৰ অ মতা মানুহ পাঁচশ টকা হাজিৰা গম পাইছা নে।
আৰু মাইকী মানুহ বিলাকৰ আমাৰ ইয়াতো আঢ়ৈশ হৈ আছে।
আঢ়ৈশ ন অ আমাৰ দুশ হৈছে বাৰু। স চানাইতউ। এতিয়া মতা মানুহ আমাৰ চাৰিশ আছিলে এতিয়া এইবাৰ পাঁচশ বঢ়াই দিছে গম পাইছ।
অ মতা মানুহৰ এতিয়া পাঁচশ হৈ গ'লগৈ আৰু কেতিয়াবালে মা মাইকী। মানুহৰো হেৰি হ'বগৈ।
হ'বগে বহাবৈ কাৰণ তেওঁলোকেও কি কৰি খায় খেতি -চেতি লোকৰ হাজিৰা -মাজিৰা কৰিহে খায়। হয় ন নহয় বাৰু ঠিকে আছে দিয়া মই গৰমো লাগিছে। কাম কন কৰো পিছত তোমাক কল কৰিম হা।
অ দিয়া হ'ব দিয়া।